হেল্ল'।
অহ কোৱা।
অহ শুনিছানহ মোৰ মাততো।
অহ শুনিছো।
অহ কি কৰি আছিলা?
মই এনেই আছো, এই ভাত চাত খাই উঠিছোঁ আৰু। তুমি কি কৰিছা?
ময়ো এই ভাত পানী খাই লৈ বহি আছো।
অহ
আছা এতিয়া?
অহ বৰ্তমান ঘৰতে আছো দিয়া।
অহ ক'ত থাকানো আজিকালি? উমচ উম মানে ঘৰতে থাকা নে কিবা
ঘৰতে আছো আৰু দে পঢ়া শুনা কমপ্লিট হ'ল আৰু উম
জব চব কৰা নাই আৰু মই বি এছ চি কৰি আছো অ অ
তাকে সেই জবৰ কাৰণে উম উম ভাল দিয়া তোমাৰ
অ ভালেই
উম
ঘৰত ভাল তোমাৰ
অঁ ভালেই তোমালোকৰ
অ অ ভাল তোমাৰ ভাইটি এটাও আছে ছিল ন
অ হয় আছে আছে
অহ কিবা পঢ়ি আছে নে
এইবাৰ তোমাৰয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলে
অহ অ
উম
এতিয়া কি কৰিম ভাবিছে সি
এতিয়া সি বি এছ চি পঢ়িব নহ'লে পলিটেকনিক এনেকুৱা
পলিটেকনিক অ ঠিকে আছে বি এছ চি এনেই কি কি চাবজেক্ট ভাল পায়
সেই চাইন্সৰ মইতো তোমাৰ আৰ্টছৰ আছিলো ন মই তেনেকে ঠিক তেনেকে ইমান ভালদৰে নাজানো চাইন্সৰ কি উম
মেথছ ফিজিক্স ভাল পাই চাগে
অ ফিজিক্স ভাল পাইছে
উম উ
উম
ভাত কিহেৰে খালা আজি
ভাত ভাত আজি তেনেকৈ নাই বাওঁ আলু পিটিকা দি খালোঁ
অ
উম বাকী বাকী তোমালোকৰ?
আমি মাছ খালো মাছ। ভাত বেঙেনা ফ্ৰাই নে সেইয়া
অ।
বাকী কলেজ গৈ আছা?
অহ কলেজ গৈ আছো। শেষ হ'বই নহয় এইটো ছেমিষ্টাৰ। কলেজ ইয়াতে মৰিগাঁও কলেজ।
অ।
উম ইলেকশ্যনৰ কাৰণে বহুত দিন বন্ধয়ে আছিলে। এই এতিয়া খুলিছে। কলেজ নো কি আৰু এটেণ্ডেঞ্চৰ কাৰণেহে যাওঁ কলেজত। অ বাকী নিজে পঢ়ি একজাম দিয়া নিচিনাই হয়। স্কুলৰ নিচিনা নহয়ে ন কলেজ।
হয় হয়।
উম।
বাকী তোমালোকৰ ফালে প্ৰগ্ৰাম-চগ্ৰাম হৈছে বিহুৰ? তেনেকে।
প্ৰগ্ৰাম কমকে হৈছে ইমান বেছি হোৱা নাই।
অ হয়।
এইবাৰ চবতে প্ৰগ্ৰামবিলাক কমকেই হৈছে ইমান হোৱা নাই।
উম।
তোমালোকৰ ফালে হৈছে?
আমাৰ ফালে মানে দচ তাৰিখ মানে আছে আৰু প্ৰগ্ৰাম এটা। অ। প্ৰিয়ংকা ভৰালীক মাতিছে।
উম মোৰ ভিডিঅ' এটাত
তেনেকুৱা অহ। আহিবা চাব পাৰিলে।
অহ দচ তাৰিখ দচ তাৰিখ কাইলৈ ন পৰহিলৈ?
উম পৰহিলে।
উম। এতিয়া বন্ধ নাইয়ে নহয়, একেবাৰে জুলাইতহে জুনত একজাম দিম, জুলাইতহে বন্ধ তেতিয়াহে ঘূৰিব যাব লাগিব ক'ত যাওঁ।
অহ।
উম।
একজামৰ প্ৰিপেৰেচন কেনেকুৱা চলিছে?
কিনো আৰু আগদিনাখন পঢ়ি একজাম দিওঁ ভালে চলি থাকে।
অ।
গৈচেহে বেচি দিন হোৱা এ নাই।
উম।
এছাইনমেণ্ট বিলাক দি আছে যে। সেইবিলাকহে কৰি আছো উ
এইবিলাকতো কষ্ট হয় আৰু ন অলপ
এচাইণ্ডমেনদিয়া আৰুএচাইণ্ডমেন বিলাক দিব আগদিনা পিছদিনা দি দিয়ে ৰাতিৰ ভিতৰতে কৰিব লাগ আৰু
ত হ
আমাৰ আকৌ আজিকালি বি এছ চিত ঢেৰ চাবজেক্ট চবৰে এছাইনমেন্ট কৰি কৰি এলাহ লাগি যায়
অ তোমাল লগোকৰ কি কি আছে এনে বি চ
আমাৰ
আহ
আজিকালি বহুত চাবজেক্ট এম ডি চি বুলিও এটা চাবজেক্ট আছে এম ডি চিটোত মানে অ কেইবাটাও ভাগ আছে তাৰে মানে যোনটো যাৰ ভাল লাগে সেইটোয়ে ল'ব পাৰে তাৰপিছতে এটা আছে আছামিজ ইংলিছ কমিউনিকেশ্যন বুলি আছে তাৰপিছতে সেইটো মানে হেৰি আছামিজ আৰু ইংলিছ কমিউনিকেশ্যনটো ফাৰ্ষ্ট চেমিষ্টাৰত আছামিজ হয় ছেকেণ্ড চেমিষ্টাৰলৈ ইংলিছ হৈ যায় তাৰপিছতে এটা আৰু এটা এছি স্তি বলে সেইটো মানে হেৰিয়ে কাহহি গৈছে সেইটো অ কি বুলি কয় অ সেইটো মানে মেজৰ চাবজেক্টত মানে মেজৰ চাবজেক্টত ডিপেণ্ড কৰি যাৰ যিটো ছাবজেক্ট তাৰ ওপৰত ডিপেণ্ড কৰি মানে সেইটো ছাবজেক্টটো ল'ব লাগে তাৰপিছতে আৰু এটা ভি এ চি বুলি আছে সেইটো পৰিৱেশৰ ওপৰত আৰু তাৰ পিছতে মেজৰ মাইনৰৰতটো থাকে আৰু উম মোৰ যেনিবা মেজৰত ইমান ভেজাল নাই মানে মোৰ মে মেথছত যে সেইকাৰণে মানে একো বেলেগ প্ৰেক্টিকেলো নাথাকে একো এচাইনমেণ্ট তেনেকুৱা একো নাথাকে কিন্তু বাকী চাবজেক্টবিলাকত আৰ্টছই হওক বা ছাইসই সবতে এইবিলাক প্ৰেকট থাকে যে
অটো
মেথছৰ ছাবজেক্টটোত প্ৰেক্টিকেল নাই কিন্তু সেই মেথছৰ ওপৰত ডিপেণ্ড কৰি যিটো ছাবজেক্ট লোৱা গৈছে সেইটোত বহুত প্ৰেক্টিকেল আছে মানে বহুত এছাইনমেণ্ট কিব কিবি এইবিলাক প্ৰেক্টিকেল আৰু মেইন টো হ'ল সেইটো কম্পিউটাৰ কৰিব লাগে কম্পিউটাৰ এতিয়া মইতো কম্পিউটাৰ ইউজ নকৰোঁ কম্পিউটাৰ ক্লাছো নাযাওঁ এলাহতে নকৰ'লোঁ কম্পিউটাৰ ক্লাছ ইমান ভালদৰে নাজানো মানে টাইপটো কৰিব জানো যদিও সেই মানে শ্ল' আৰু ভালদৰে নহয়
কম্পিউটাৰ ক্লাছ এটা লৈ ল'বা
অ এ কম্পিউটাৰ ক্লাছ কৰিবলৈ মোৰ বহুত এলাহ লাগে কলেজ কৰি আহি আকৌ কম্পিউটাৰ ক্লাছ কিন্তু কৰিলে ভাল আৰু মানে কিবা এটা যাবৰ কাৰণে আজিকালি লাগে ন চাৰ্টিফিকেট
অঁ ডিপ্ল'মাখন লাগে কম্পিউটাৰ
এনে তুমি কৰিছিলাানে
মই কৰিলো বাৰু
অ অ
এবছৰৰ
উম উম উ তাকে লগৰ জনীৰ লগত আলোচনা কৰি থাকো কি কৰো উম
কৰাটো ভাল বাৰু কৰি ল'বা
অ আজিকালি লাগেই চববোৰ চাকৰিতে লাগেই চাৰ্টিফিকেটখন
বাকী তুমি যে কথা মে চাবজেক্টটো
আহ
অঁ সেইটো তুমি ভাল পোৱা নেকি মেট্ৰাল
অ মেথছৰ সেই মেথছেই ভাল পাওঁ বাকী মই ইমান লিখি থাকিব নোৱাৰো মানে আৰ্টছ চাব্জেক্ট হওক চাইন্সও ধৰা বাকীবলাক ইমান ভাল নাপাওঁ আৰু ছাইন্সৰ বাকীবিলাক বুলি কওঁতে ফিজিক্স কেমেষ্ট্ৰি কেমেষ্ট্ৰিটো টানেই হয় অলপ ফিজিক্সটো মেথছৰ লগতে লিংক থাকা অলপমান কিন্তু এই বুটানী জুলজি তাতো লিখিব লাগে বহুত লিখিব কৰিব লাগে আৰু বহুত নহ'লেও মানে তাতো। ধৰি লোৱা লিখিব কৰিব লাগে মই ইমান ভাল নাপাওঁ লিখিব কৰিব লগা।
লিখা কৰাটো অকণমান বেছি হয় আৰু।
উম। মেথছৰো ধৰি লোৱা বুজি পালে ধুনীয়া আৰু তাতে ধৰি লোৱা যদি বুজি পোৱা যায় শুদ্ধ হ'লে মাৰ্কছটো পোৱাই যায়।
অ সেইটো হয় বাৰু। বাকী এতিয়া কত আছা ঘৰতে আছা নে নাই
অ ঘৰতে আছো উ
নেক্সট কি ভাবিছা ফিউচাৰ।
নেক্স কি কৰো চাই লওঁ এতিয়াতো বি এছ চি টো চাৰি বছৰ বুলি কৈছে আমি এতিয়া কেইবছৰ কৰিব লাগে তিনি বছৰ কৰিলেও হ'ব বুলি শুনি আছো চাৰি বছৰ কৰিব লাগে চাই লওঁ আৰু এম এছ চি কৰিলে। চাৰি বছৰ যদি আমি কৰোঁ এম এছ চি কৰিলে তেতিয়া এম এছ চিটো এবছৰ পঢ়িলেই হয় বুলি কৈছে এতিয়া ছেকেণ্ড চেমিষ্টাৰ পাইছোঁহে লাহে লাহে গম পাই থাকিম আৰু কি হয়। উ।
সেইটোৱে আৰু
ন
অঁ বাৰু ঠিকে আছে দিয়া।
অ অ হ'ব দিয়া।